হেল্ল' হেল্ল হেল্ল' হেল্ল' হে হেল্ল হেল্ল'
হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' হেল্ল' শুনিছা শুনিছা শুনিছো অ এতিয়াহে আহা এতিয়া মই ঘৰতে আছো অ
কি কৰি কি কৰিছ
হা মই এ আছো দে এনেই আছো দে এনেই আছো দে
অহ কিবা খালি
তই
আ মই মই এয়া ৰাস্তাত বহি আছো গৰম যি
কিয় বহি আছ
এনেই গৰম লাগিছে যে বতাহ খাবলে
অহ বতাহ খাবলে ৰাস্তাত বহে ন
অ আজি দৌৰিব গৈছিলি
হা হা
দৌৰিব গৈছিলি দৌৰিবলে কেইপাক মাৰিলি
অ গলো গলো। হে। এপাক এপাক মাৰিলো আও
অ।
বাকী। খোৱা বোৱা হ'ল নেকি
বাকী। এ নাই নাই হব লৰাটোৱে বনাই আছে।
অ।
লাহে দিহে হ'ব আৰু লাহে দিহে হ'ব আৰু।
অ
উম।
বাকী কওক।
বাকী বিয়াৰ বাকী বিয়াৰ আয়োজন।
অ বিয়াৰ আয়োজন চলিছে বাৰু লাহে লাহে।
উম উম।
উম। তাকে এতিয়া আপোনাৰ বক্সটো আনিব লাগিব।
হয় বক্সটো আনিম এইবাৰ ভালকে আনিম এইবাৰ।
বক্স‌টো এতিয়া কৈ চাও নেকি ন যিটো আমাৰ আপোনালোকৰ এইটো মাঘৰ বিহুত যিটো আহিছিলে।
কি হয় অ হয়।
অ। নামটো নকওঁ।
হা
নামটো নকওঁ আও বোলো।
অ হয় এইবোৰ গম পাইছো দিয়ক মই বুজি পাইছো নহয় হয় হয় মই বুজি পাইছো।
হয় হয়। তেওঁ যিটো বক্স সেইটো আনো নেকি নতুন হব।
অ হয় চয়জ বেয়া নহয়।
হয়।
হয় হয়।
কিয় আপোনাৰ চৰাই চিৰিকটিবিলাক কি হৈছে?
হয়, এতিয়া শুলে সিহঁতে শুলে।
দানা দিলে?
অ' দানা দিয়া হ'ল। এতিয়া সাতটা আঠটা মানে হ'লে এপাক মাৰিম আৰু। সাতটামান আঠটামান এটা পাক মাৰিব লাগিব।
উম, উম।
এতিয়া মোৰ জন্তুকেইটা পলাল, তেতিয়া বিচা পোৱা নাই আজি।
অ' এইটো বৰ বেয়া হৈছে দেই। এতিয়া
এ, কওক।
অলপ ক, বাকী কি ক'ম আৰু। আপুনি ফোন মাৰিলে আপোনাৰ ফটোখন ছোৱালীজনীহে ওলায়।
অ'।
ছোৱালী এজনী সদায় আপুনি ফোন কৰিলে।
তাকে। মইনো কি কৰিম আৰু, ভাগ্য দুখ যে। ভাগ্য দুখ।
অ' হয় হয়, হয় হয় হয়।
অ' হয় কওক।
কি কৰোঁ ভাবিবলৈ নাই আৰু। হা, হা
ৰাস্তাত বোলো গাড়ীবোৰ ব-বৰ উৎপাতত চলে।
সেইটো কিনে
ইফালে ৰাস্তা ফালে ওলাই আহিলোঁ, মানুহজনী এপাক দেখা পাও নেকি দেখাই নাপায়।
অ' উম।
অথনি পাছফালে কথা পাতি, হে?
ঘৰৰ কাঠিৰ গুৰিতে আছে।
হয়। অথনি পাছ গ'লো কথা পাতিব পাছফালে কথা পাতিব গৈছিলোঁ
হয় হয়। কি ক'লে, কি ক'লে?
মোৰ তেতিয়া মাত
আপোন আৰু এক চেকেণ্ড ৰ'ব হে, মই অলপ অ' এতিয়া কওকচোন, এতিয়া কওক।
পাছফালে এনেই পাক গৈছিলোঁ। তাৰপিছত দেখি মোক দে মোক দেখোতে মাত
হয়, নেকি?
অ', কলে মোবাইলটো মোবাইল মই ক'লো এতিয়া ব্যস্ত হৈ আছো, নহয়। মই
হয়, নেকি তাৰপিছত?
তেতিয়া দিয়া মৰমো বাঢ়ি
দিব লাগিছিলে, আকৌ
কাইলৈৰ পৰা খুজিলে দিম আৰু
হয়। হয়। মোৰ কথা মোৰ কথা কৈ দিব
অ',
মানে মোৰ যেতিয়া কলটো মোৰ কলটো যেতিয়া লাগে থাকিব। তেতিয়াই দি দিব।
এই যোঁৱাই বুলিহে ক'ম আৰু ন
অ', অ, হয়। হয়।
এই গৰমৰ দিনটো
অ', এইটো নেযাই নোপোৱাই লাগিছে ন।
হয়। হয়। হয়। একদম শুদ্ধ কথা।
বাকী আপুনি গাড়ী চাড়ী স্পীড চলাই নেকি?
অ', নাই। নাই। নাই। মই নচলাও বাৰু ইমান সেনেকে হা', কি কলে
আপুনি মাজতে শুনিছিলো। আপুনি পৰিছিলে বোলে ক'ৰবাত?
হয়। হয়। হয়। হয়। নিশ্চয় সেইটো হয়।
হয়। হয়। হয়।
উম',
বৰ স্পীডত চলাইছে নেকি?
আৰু নাই মিডিয়ামতে গৈছিলো। একদম শ্ল'
মোৰ বাঘটো আগত আহি গৈছিলে বোলে।
অ', হয়। বাঘ এটা আগত আহি গৈছিলে।
অ', এই মোৰে আছিলে সেইটো বান্ধি থ'ব নোৱাৰিলো যে ৰাতি।
আপোনাৰ নেকি? বৰ বৰ মোক ডিষ্টাৰ্ব দিলে, দেই সেইদিনা
কি কব? কপালৰ দূষ
এইটো আপোনাৰ কৰ্ম এইটো
অ', আপোনাৰ মাতটো ফাটি ফুতি আহিছে। আকৌ কওকচোন
আপোনাৰ অন্য কথা ক আহিছে নেকি?
অ', মোৰ সেনেকে আহা নাই বাৰু
অ' মানে অলপ অলপ মানে কিছুমান নটিফিকেশ্যন আহি আছে।
অ' ঠিকেই আছে। কিবা লাগতিয়াল নটিফিকেশ্যন আহিছে নেকি?
অ', হয় হয় মই সেয়াই লাগি আছো বাৰু আপোনাৰ কলটো লগাই লৈ।
অ', অ' লাগতিয়াল তথ্যসমূহ আহি গৈছে ন?
হয়, হয় আহি থাকে আহি আছে আকৌ এতিয়াও।
আজি দিনত আহিবৈ আৰু। আজিৰ দিনত সৰু সৰু ল'ৰাবোৰৰে বহুতো লাগতিয়াল তথ্য আহি যায়তো।
কি ক'ব। বাধ্য, চব বাধ্যত পৰি
হয়, হয়।
হম হম আকৌ, আকৌ এটা কিবা শুনাই পাইছো।
বৰ ধুনীয়া কথা কয় দেই আপুনি।
হ
একদম অপূৰ্ব অপূৰ্ব লাগি যায়।
সময় কাষ চাপিছে।
হয় দিয়ক। আৰু কিছু মুহূৰ্তৰ পাছত
হ'ব আপুনি কিবা কৰিলেও প আকৌ মই মাৰিম নহয়।
হয়, হয়।
মই মাৰি আছো লগে লগে আপোনাক, আপুনি চিন্তা নকৰিব। ময় কাষ চাপিছেই।
গৰমতটো বৰ দিছে ন?
হয়। দিছে, দিছে, দিছে একদম সঁচা সুচি গৰমে দিছে আৰু।
এনেকুৱা গৰমত আপুনি কি ঘৰৰ ভিতৰত থাকিব।
সেইটোৱে, ফেনখন লগালেও ফেনৰো গৰম হাৱা আহে।
তাকে। এ চি লগাবলৈ নোৱাৰি, গাঁৱত বহুতো কথা শুনাই দিব।
অ', অ, হ'ব দিয়ক হ'ব দিয়ক সময় হ'ল দিয়ক।
অ, হ'ব দিয়ক আজিলে ৰাখিছো আৰু।
অ', দিয়ক দিয়ক। উম দ উম, উম, উম দিয়ক।